মই তোমাৰ ঘৰৰ ওচৰতে মোৰ বৰমা হঁতৰ ঘৰত আছোঁ কোৱাচোন
কটো ওলাই যোৱা নাই নেকি?
ওলাই যোৱা নাই মানে মই ধৰিব পৰা নাই কোনে কলা তুমি?
এ মই তোমাৰ লগৰ এটাই কৈছিলোঁ
হয় নেকি? নামটো কোৱাচোন
নামটো এইয়া চুৰেন আলি
অ অ চিনি পাইছোঁ কোৱা
অ পিছে বৰ্তমান আছা ক'ত তুমি এতিয়া?
ত এনেই ওলাইছো।
অ মইও এপাক এনেই ওলাই আহিছো বৰ। ভালব
অ অ অ।
দিনটো যিহে গৰম সৎ
বা বহুত গৰম মাৰিছে এই দুদিন যে, ইমান গৰম মাৰিছে। মানে একদম সহ্য সীমা পাৰ হৈ গৈছেগৈ
সহ্যই কৰিব ন আজি কিমান ডিগ্ৰী চেলচিয়াছ পাৰ গৰমতটো?
সেইটোও নাজানো গৰমৰটো সেইটো বাদ দিয়া কিন্তু যোনটো অনুভৱ হৈছে গৰম সেইটো তটো বহুত বেছি মানে ফিল্ড চ্লাই তোমাৰ বহুত বেছি হিট মাৰিছে
অ মানুহ মৰি যাব
অ ভাই বা কিমান যে দিনদালকে মই আজি ডিউটি আছিলে মোৰ ফিল্ডত তালৈ গ'লো বাপৰে বাপ মানে তোমাৰ ইণ্টাৰ্ণশ্বিপৰ কাৰণে আৰু
উম উম উম।
যোৱা একেবাৰে মানে মাথা বেয়া কৰিছে গোটেই দিনটো এই নকবা আৰু দেই। তাৰপিছত গৰম তেকে অসহ্য লাগি গৈছে গৈ ৰাতিপুৱাৰ পৰত অকমান বৰষুণ দিছিলে হয় আজি
আকৌ ৰ'দ দি দিলে পতকে
উম বৰষুণ মই মই সাৰ পাইছোঁ গমেই নাপাও বৰষুণ দিছে নে কি দিছে ইমান আকৌ ৰ'দ দিছে মানে মোৰ ভাবাই নাই বৰষুণ দিছে মোক মানে কৈছিলে এজনে আজি বৰষুণ দিছে মই ক'ত বৰষুণ ইমান গৰম আ নাই নাই বৰষুণ দিছে তাৰপিছত মই সুধোতেহে গম পাইছোঁ অ আমাৰ ফালেও বৰষুণ আহিছিল
পিছে আমি কোন ক্লাছত পঢ়ি আছা তুমি?
এতিয়া মই দৰঙতে পঢ়ি আছো তুমি?
কিমান দিন তুমি
এতিয়া মই তোমাৰ পঞ্চম।
অঁ এক্জাম শেষ হ'ল ন তোমালোকৰ।
মোৰ একজাম শেষ হৈছে বাৰু এতিয়া বৰ্তমান গৰমৰ বন্ধত ইন্টাৰ্ণশ্বিপ কৰি আছোঁ।
উমম
তুমি কি কৰি আছা এতিয়া?
মই কলেজতে পঢ়িছোঁ বাৰু বৰ্তমান।
অ কোনখন কলেজ?
এই আমাৰ তেজপুৰ কলেজ।
হয় হেৰি তোমাৰ কোন চেমত কৰি আছা?
মই এইবাৰ বৰ্তমান ছেকেণ্ড চেম ফাইনেল দিছো থাৰ্ড চেম পাম অঁ
ঠিকে আছে দিয়া এনেকে কলেজটো ডিগ্ৰীটো কমপ্লিট কৰি লোৱা। মোৰো আৰু এক বছৰ হে আছে আৰু তাৰ পিছত মোৰো। সেয়া সমাপ্ত হ'ব।
অ হৈ যাব ভালকে হেৰি কৰি লোৱা।
সেইটোয়ে এনেও চাবা আকৌ বেগ চেগ লাগিলে বহুত প্ৰব্লেম মানে অসুবিধাও হ'ব তোমালে আৰু কাৰণ পিছত- পইচা দি পেলাই আকৌ উম পইচা দি আকৌ পিছত- পৰীক্ষা দিব লাগিব পৰীক্ষা দিয়াৰ পিছত আকৌ সেয়া বেগ আৰু- বেয়া হলে আকৌ তোমাৰ আকৌ বেগ লাগিব এইবিলাক- বহুত মানে দিগদাৰ বেক চেক নলগাবা। কোন চেমত আছিলা অ চৌৰি চৌৰি মানে কোন মেজৰ- লৈছিলা কি বিভাগত? তুমি মানে অধ্যয়ন কৰি আছা এতিয়া।
মই এইটোচোন
আহ। তুমি জানানে এনেই এডুকেশ্যনৰ মানে তুমি যে এতিয়া অধ্যয়ন কৰি আছা।
উম।
মানে তোমাৰ পিছলে তোমাৰ কি এডুকেশ্যন মানে পিছলে তুমি কি কৰিম বুলি ভাবিছা কি? লক্ষ্যৰে তুমি অধ্যয়ন কৰি আছা এডুকেশ্যন।
অ অ মে ইমান এটা গম নাই পোৱা বাৰু মোৰ মানে আৰু
আহ তুমি আৰু কি আছা চাবজেক্ট?
এ আমাৰ মোৰ টিটিএম আছে।
অ টি টি এম।
টি টি এম, অঁ-
ঠিকে আছে, তোমাৰ এনে মেজৰটো কিহত মানে তোমাৰ এডুকেশ্যনৰ ওপৰত আছে নে তোমাৰ- টেভেল এণ্ড
নাই নাই মেজৰ নাই মেজৰ নাই ট মাইনৰ লৈছো মানে।
অ তুমি মানে পাছ কৰ্চ লৈ পঢ়ি আছা এতিয়া।
পাঁচ বছৰ মানে এই মেজৰ নাপালো মানে।
অ নাই দিয়া তেনে ঠিক আছে একোও নহয়। এই কলেজৰ মানে তোমাৰ ডিগ্ৰী চাৰ্টিফিকেট খনে লাগে যদি তুমি- কিবা স্ক'প লৈ পঢ়িম বুলি ভাবিছা। তেনে বেলেগ কথা। সেইটোৱে মানে বহুত ভাল আৰু বুজিছা সেইটো মানে বহুত দৰকাৰো পিছত তোমাৰ ধৰা চৰকাৰী চাকৰিৰ কাৰণে পিছত যদি। যেতিয়া তোমাৰ মানে ধৰা তুমি যেতিয়া এখোজ ওপৰলৈ উঠিবলৈ চেষ্টা কৰিবা সেই- সেইটো চিষ্টেমত তোক মানে ধৰা হেৰি প্ৰমোচনৰ কাৰণে- এইয়া তোমাৰ ডিগ্ৰী - চাৰ্টিফিকেট লাগিব এইবিলাক মানে এইটো দৰকাৰ হয় অলপ।
উম সেইটো হয় বাৰু জানা নেকি?
হম হম।
পিছে
তোমাৰ মাতটো অহা নাই ভালকৈ অলপ ছিগি ছিগি আহিছে। হেল্ল' অ কি কৈছে?
ক
হা হা?
তই ফুৰিব যোৱা নাই
অ নাই নাই যোৱা নাই এতিয়ালৈকে ফুৰিবলৈ ইমানতো তোমাৰ মাততো ভালকে মই শুনি পোৱা নাই মানে সেইকাৰণে কথা ক'ব পৰা নাই। শুনি আছোঁ শুনি আছোঁ কোৱা।
অ কতো ফুৰিব চুৰিব জোৱা নাই মানে টিপ চিপ ওলোৱা নাই?
নাই নাই এনেকে কতো এতিয়ালৈকে যোৱা হোৱা নাই তোমালোকেনো গৈ আছা নেকি?
নাই নাই আমি যোৱা কথা আছেহে মানে এতিয়ালৈকে যোৱা নাই বৰ্তমান
ক'ত যাবা এনে?
এইয়া মেঘালয় চেঘালয় যাও নেকি।
অ অ ঠিকে আছে তোমাৰ কি কয় এয়া হেৰি কি কয় তোমালোকৰ ঘৰত কোন কোন আছে এনে
ঘৰত মই মা পাপা তাৰ পিছত খুড়া খুুৰী ন আছে নেকি? বৰ্মা বটটা এনেকে
উম বাকী চবৰে খবৰ খাতি ভালেই
ভাল ভাল ভাল তোমালোকৰ
চলি আছে আৰু
তোমাৰ ঘৰত কোন কোন আছে বৰ্তমান
মোৰ ঘৰত তোমাৰ মা দেউতা মই পেহী খুড়া খুৰীহঁত আছে বেলেগকে আছে আৰু
ওম ওম ওম ওম।
উম সেনেকেই এতিয়া আৰু বাকী চব ঠিকে আছে? ব্যৱসায় ঠিকে আছে।
ঠিকে চলি আছে ঠিকে আছে তোমাৰ ব্যৱহাৰ কেনেকুৱা চলি আছে?
মোৰো ভালেই চলি আছে বাৰু এতিয়া তোমালোকৰ কিহৰ ওপৰত মানে কিহৰ ব্যৱসায় আছিলে।
আমাৰ এই ফাৰ্ম চাৰ্ম আছে এনেকা।
হয় নেকি?
মানে গাহৰি ফাৰ্ম আছে ব্ৰইলাৰ ফাৰ্ম আছে।
মইও মানে ফাৰ্ম এখন খুলিম বুলি ভাবি আছিলোঁ।
অ
মানে এতিয়া মানে মোৰো এনেককা আছিলে আগতে তুমি ফাৰ্মখন ভালকে চলিছা নে বেয়াকে মানে যদি তোমাৰ কিবা। তাৰ ভিতৰত ন'লেজ লাগে মোক সুধিব পাৰা বা মইো কিছুমান লাগিলে তোমাৰ পৰা সুধি ল'ম।
ফাৰ্মখন তুমি খুলিছিলা নেকি তোমাৰতে।
মোৰ আছিলে বাৰু আগতে। তাৰপিছত মোৰ বহুতখিনি হৈছিলে খালি কিছুমান মানে বেমাৰৰ কাৰণে।
উম।
বেমাৰ কাৰণে মানে গাহৰি অলপ মানে মৰি গৈছিলে এইটো কাৰণে মই মানে কেইদিনমান মানে পোহা নাই। এতিয়া মোৰ হাতত অকমান মূল ধনৰ কমি হৈ আছে যে এইটো কাৰণে গাহৰি আনিব পৰা নাই মানে।
অহ এতিয়া বাৰু নাই বাৰু বেমা চেমাৰ এতিয়া।
সেইটোৱেইতো।
উম।
তোমাৰ এতিয়া ফাৰ্মখন খোলোতে কিমান মান পইচা গৈছে।
হয় প্ৰথমতে। প্ৰথমতে মোৰ কিমান এক দুই মান গৈছে বাৰু।
অহ অহ ঠিকে আছে অলপ মানে যথেষ্ট ডাঙৰে খোলিছ চাগে এক দুই যেতিয়া গৈছে।
অহ ডাঙৰে যথেষ্ট ডাঙৰে খোলিছে সেইকাৰণে মানে প্ৰথমতে সেইটোৱে মানে কৰিছো আৰু যে।
ভালেই কৰিছা বাৰু প্ৰথমতে কৰিছা সেইটোয়ে হয় কিন্তু জোখতকে বেছি পইচা ইনভেষ্ট কৰি। লৈ পেলাই লচ নপৰাব নিজৰ তোমাৰ তেতিয়া। দি হব ন তেতিয়া মানে তোমাৰ পিছত মনটো মৰি যাব।
উম উম।
বুজিছা।
উম গম পাইছো গম পাইছো।
সেইকাৰণে অকমান মানে চাই চিতি কৰিবা যি কৰা বেপাৰত ইমান মানে অকণ লচ আৰু মানে। তোমাৰ। প্ৰফিট হয় এতিয়া বেপাৰ কৰিছে এতিয়া তাত লাভো হ'ব লোকচানো হ'ব।
সেইটো হয় বাৰু লাভ লোকচানতো হবই বাৰু।
সেয়াই খালি মানে বেছিকে জি টি কৰি বা বেছি মানে মান। মানে ভালকে কৰিম বুলি ভাবি বেছি কেৰ মেৰি লগাই নকৰিবা তেতিয়া তোমাৰ যাতে পিছলি একো বিপদ নাচাপে।
উম সেইটো হয় বাৰু।
সিনিয়ে ক'লো আৰু বাকী সেয়াই আৰু। হুম হুম।
তোমাৰ কি বিজনেচ চলি আছে এতিয়া।
মোৰ প্ৰথমতে তোমাৰ গাহৰিৰ ফাৰ্ম আছিলে বাৰু প্ৰথম যেতিয়া। এতিয়াাঙৰকে খুলিছিলো মোৰ ইমান ডাঙৰ নাছিলে। আছিল মোৰ আশী হাজাৰ মানৰ ভিতৰত মানে মই লৈ পেলাই খুলিছিলো। তাত মোৰ অকমান লচ চচ হ'ল তাৰপিছত তোমাৰ এতিয়া মই এনেই। তেনেকে মানে চাব গলে তোমাৰ ডাঙৰ বিজনেছ এনেকে নাই কাপোৰৰ দোকান দুখন মান আছে আমাৰ চক বজাৰ। টাউনতে।
উম।
তেনেকে বেপাৰটো চলি আছে বাৰু ভালকে তেনেকেই সেইকাৰণে আৰু বাকী বেলেগ এনেকে একো নাই। ভাবিহে আছো মানে গাড়ী এখন লৈ। লৈ পেলাই এনেকে মানে ভাড়া ৰিজাৰ্ভৰ ফালে দিও নেকি তোমাৰ। এনেকে মানে বেছি ডাঙৰ গাড়ী নহয় আৰু।
কি গাড়ী ল'ব বৰ্তমান।
মানে ছেকেণ্ড হেণ্ড গাড়ীয়ে কিবা চাই আছো পেচেঞ্জাৰ গাড়ী ভাল যাতে মানে ভাড়া চাৰা। তাৰ কাৰণ এই ৰিজাৰ্ভ কৰে যে মানুহে কবালে গ'লে।
অঁহ ডিজাৰ চিজাৰ ল'ব চাগে
তেনেকুৱাই ভাবি আছো ডিজাৰ নহলে একচেণ্ট বা এনেকে কিবা বলেৰো আৰ্টিকাখনন ভাবি আছে ভাবিছিলো তোমাৰ ধৰা এতিয়া এই মানে ছেকেণ্ড হেণ্ড ল'বলৈ ভয়ে হৈছে এতিয়া সেইটোতো হয় এতিয়া ছেকেণ্ড হেণ্ড ল'বলৈ ভয়েই হৈছে
অহ কিয় বা
তোমাৰ এতিয়া ই টুৱেন্টি আহি গল ছেকেণ্ড হেণ্ড গাড়ী বিলাকৰ তোমাৰ এতিয়া ইঞ্জিনৰ। প্ৰব্লেম হৈছে কিবা কিবি সেইবিলাক। কাৰণে এতিয়া ইথাানলৰ কাৰণে চব প্ৰব্লেম হৈছে যে সেইকাৰণে এতিয়া ছেকেণ্ড হেণ্ড গাড়ী ল'বলৈ ভয়েই।
অ সেইটোও হয় বাৰু চাই চিতি ল'লে চাই চিতি লবি বাৰু বৰ্তমান।
উম সেইকাৰণে দুহেজাৰ তেইশৰ পিছৰ গাড়ী খিনি লম মানে তেৰ পিছৰ। যিবিলাক গাড়ী আছে তাৰ ভিতৰতে অকন মানে চাই আছো এতিয়া।
উম উম উম।
পেলাই মানে তোমাৰ ভাল যদি কিবা এটা পাই যাওঁ। তেনেকোৱা ভিতৰতে হম হম।
কেইটামান লোৱা।
মানে আমাৰ লোন এটাৰ চলি আছে সেইটো যদি মানে। হৈ যায় তেতিয়া মই তাৰ পৰাই মিলাই কৰি মোৰ হাততো অলপ আছে যথেষ্ট। খিনি আছে বাৰু সেইখিনি মিলাই কৰি মানে চাও আৰু ছয় সাত লাখৰ ভিতৰত যদি ভাল গাড়ী। পাই যাওঁ তেতিয়াহে ল'ম বাও এনেই মানে বেছি। সেই মোৰ হাতত মানে মূলধন নাই।
অঁ ঠিকে আছে সমকৈ লৈ মিল ল'ব আৰু।
সেইটোৱে ভাবি আছো সেইটোকে কৰিব লাগিব তেনেকেই মানে মিলাই চলাম আৰু। কি হয় চাও এতিয়া বাৰু চব ব্যৱসায় ঠিকেই চলি আছে। বাকী ভগৱানৰ ওপৰতে দি দিছো আৰু বাকী বেয়া যদি কিবা হয় তেতিয়াহ'লে বেয়া হ'ব আৰু। তেনেকাহলে। ল'ব নোৱাৰিবও পাৰো তেতিয়া উঠা নমা থাকেই হয় ন নহয় কোৱাচোন তুমি।
সেইটো হয়।
সেইকাৰণে চাই আছো কি হয় চাওঁ আৰু কেইদিনমান ৰখি চাওঁ। যদি এই মানে ধৰা দূৰ্গা পূজাৰ। দূৰ্গা পূজাৰ আগে আগে লম বুলি ভাবি আছো যদি তেতিয়ালৈকে মিলি যায়। তেনেহ'লে ল যিটো আশা কৰিছোঁ সেইটো যাতে পূৰণ হওক। সেইটোয়ে মানে ভাবি থৈছো আৰু
উম সেইটো হয় বাৰু
সেইখিনিকে ভাবিছো আৰু বেছি তাৰ বাহিৰে বেলেগ মানে মই আশা কৰা নাই বুজিছা
উম হয়টো হয় ভালকে চলি গ'লেই হ'ল আৰু ধুনীয়াকে।
সেয়ে বেপাৰটো ভালকে চলিলে যাতে তেনেকেই হয় আৰু।